ভালনে তোমাৰ
অ ভালেই ভাল তোমাৰ
উম ভালে
কি কৰি‌ আছা
এ বাটৰ ফালে ওলাই আহিছো
অঁ তাকে হেৰি কি বুলি কয় ইহঁত কেইজনীৰ ভাল খবৰ
ভালেই
আঁ হেৰি কি বুলি কয় স্কুল গৈ আছেনে ইহঁতে
অঁ তাৰপিছতে হেৰি আঁহ ঘৰত ইহঁতৰ ভাল
উম ভালে।
অঁ
তুমি কি কৰি আছা
মই আছো এনে
অঁ অঁ ঘৰত ভালেই নহয় ন
হয় হয় চাহ তাহ খালা
চাহ নাই খোৱা নাই
অঁ অঁ
শুৱা পা উঠিছো
অঁ অঁ তুমি কিবা কাম বন কৰি আছানে এতিয়া এনেই আছা
নাই মই ঘৰতে খেতি কৰিছো একথা মাতি কৰিছো ভুল জিকা ত তেনেকে কৰিছো
অঁ
কেঁচু খাৰ গোবৰ খাৰ তেনেকে দিছো খাইছো বেচিছো
অঁ লাগিছে ন
উম লাগিছে।
ভালেই কৈছা দিয়া নিজে কিবা এটা কৰি আছে ঘৰতে কিবা এটা ওলায়ো আছে তাৰপিছত কাপোৰ চাপোৰ বৈছা নেকি অঁ ভালে কৰিছা কাপোৰ চাপোৰ বৈছা নেকি
উম অঁ কাপোৰ গামোচা বৈছো
অঁ এতিয়া শালতে আছে নে পিছত আকৌ লগাবা নে কি
নাই নাই এতিয়া পিছত লগাম আকৌ
অঁ এতিয়া কি এতিয়া কি বৈ আছা
এতিয়া গামোছা
এতিয়া গামোচা ওলাল নে নে আছে? উম ওলাল তাৰপিছত আকৌ কি কি কৰিম বুলি ভাবিছা? আহ।
তাৰপিছত দহ লগাইছিলো তাৰপিছত ত অ' বিকি কৰো।
অ'।
ধৰো উলিয়ালো প দিছে আও খালতে।
অ, অ, অ বিক্ৰী কৰিলে খবৰটো দিবাচোন মই কিনিম।
অ' ঠিক আছে।
তাৰপিছতে হেৰি কি বুলি কয় আকৌ কি লগাবা সে পিছত।
পিছত আৰু চাদৰ লগাম বুলি ভাবিছো।
অ' চাদৰ লগালে মোকো কবাচোন অ। উ মোক ক'বা চোন চা লগালে মই হেৰি কৰিম
অ উম এদ তুমি পিছে কি কৰি আছিলা
মই কিবা কিবি কাম বন কৰি চলি আছো তেনেকে
অঁ অঁ অঁ
টিউচন চিউচনো কৰি আছো মাজে মাজে মিলায় কৈ
অ এ টিউচন মাহে কেনেকে কোৱা মাহে কেই টকাকে লোৱা ন
মানে গ্ৰুপত কৰিলে হেৰি লওঁ আমি এ পাঁচশ টকাকে লওঁ এনেই মানে যদি হেৰি কি বুলি কয় হেৰি লওঁ কওঁ এজনকে কওঁ তেতিয়াহলে মানে এ অলপ বেছিকে লওঁ আৰু বাৰশ মান লও মানে
অঁ
হে কি বুলি কয় নহয় হেৰি যে এ গ্ৰুপত কৰিলে একেলগে একেলগে কৰা হলে ধৰা পাঁচশকে ললেও লছ নহয় কিন্তু হেৰি কৰি ললে লচ হৈ যায় নহয় এঘন্টা সময় এনেকে ল'ব লাগে যে এজনকে আৰু মই নিজে যদি কৰিবলৈ যাও ঘৰত মানে তেতিয়া হে আৰু মানে তেতিয়া মানে পোন্ধৰশ মানে লওঁ আৰু
অ ভালে কৰিছা
আহ নহ'লে তাকে, সময়টো গৈ আছে।
উম।
তেনেকে,
অঁ
হে ক তোমাৰ ছোৱালী কেইজনী দিম বুলি ভাবিছিলা নেকি?
এই ভাবিছো দিম বুলি।
অ,
তোমাৰ তাতে টিউচন
অ, তাকে সেই কি কেনেকে কৰাবা গ্ৰুপতে, দিয়া নে কি কৰাবা।
ন কেনেকে, এতিয়া তুমি কোৱা গ্ৰুপতে দিম বুলি ভাবিছো আৰু।
অ, গ্ৰুপত দিলে মানে পইচাটো অকমান কম আৰু এতিয়া মানে চাৰিটা, পাঁচটা মান ল'ৰা ছোৱী ললে, একেলগে ল'ম আৰু যদি অকলে ল'ব লগা কা হয়, তেতিয়া মানে পইচাটো আকৌ হেৰি কম মানে, বেছি হৈ যাবগে আৰু।
উম।
সেইটো কাৰণে আকৌ, মই ঘৰত গৈ কৰিলেগে তেতিয়া কিবা এটা আৰু অকণ বেছি হৈ যাব। নিজে আহিলে বাৰু বেলেগ কথা
তে, গৈ পেলাই পঠিয়াই দিম বাৰু।
অহ
গৈ, পেলাই কৰিব পাৰিব।
অ, অ, তাকে এইয়া কোন ক্লাছ পালে নো?
এবাৰ ডাঙৰজনী ছিক্সত। সৌজন নি উম, কণবাৰীত গৈ আছে আৰু
অ, অ, শিকসা যদিও হ'ব, বাও পাৰিম বাৰু। মই এনে ফাইভ, ছিক্স, চছেভেন তেনেকুৱাই পঢ়াই থাকোঁ বাৰু।
অ, তুমি এতিয়া কোনদিনাখন ক কোনদিনাখনৰ পৰা কৰা, তুমি খবৰটো দিবা আৰু। সেইটো মানে মই পঠিয়াই দিম আৰু।
অ, অ, হ'ব, বাৰু মই তোমাক জনাই দিম।
অ'।
তুমি হেৰি জনাই দিম মানে, আজিতো অকণমান ষ্ট থাকি মাাজবও নালাগে, তুমি হেৰি কৰিবা কাইলে, কাইলে, পৰহিলে কোনদিনাৰ পৰা পঠোৱাা তেতিয়া পঠাব পাৰিবা আৰু।
অ', অ'।
আজি মানে, মই এফালে যাম, বতৰটো যদি ঠিক হয়। চা খালো, অ। আজি মানে এফালে যাম। বতৰটো যদি ঠিক হৈ হৈ থাকে।
অ'।
বেছি কৈ গৰম পৰিলেও নাযাওঁ আৰু। যদি গৰম নোপোৱা ব বৰষুণ হ'লেও নাযাওঁ মানে বৰষুণ নহ'ব চাগে যিটোহে ৰ'দ গৰম এতিয়াই লাগিছে।
উম একে গৰমত থাকিব নোৱাৰি ফেনে। কাম নি দিয়ে
উম। এই ছিজনটোৱে গৰমৰ যে এতিয়া সেইটো কাৰণে মানে।
অ' সেইটো।
বাকী তুমি হেৰি কৰিবা নহলে এ কিবা যে ববা যে এ তাইক যদি টিউচনত দিয়া তেতিয়াহ'লে তুমি সে এ মোক কাপোৰ কে দিবা পইচাটো নিদিলেও হ'ব তেতিয়া।
উম দিম দিয়া।
মানে হে পইচাটো ললেও মই তেনেকুৱা বোৱা কাপোৰ কিনিবগই লাগিব।
আহ।
সেইটো কাৰণে তুমি যিহেতু বোৱাই এতিয়া ন। সেইটো কাৰণে মোৰ প তুমি সেই কৰিবা দিয়া কাপোৰকে দিবা মোক।
অ' দিম দিয়া।
অ'। কাপোৰখন মানে কটনৰ কাপোৰ পিন্ধিবলৈও ভাল হয় বোৱা কাপোৰ বিলাক কিনাবিলাক মিক্স থাকে যে। মই মানে পিন্ধিবই নোৱাৰো। একদম খজুৱাই গাটো।
উম।
তাৰপিছত ৰুমাল চমাল কেতিয়া ৰুমাল চোমালো লগাবাচোন তোমালোকৰ সেই এ শাহু মায়ও বব জানে দেখোন।
উম মা জানে মা মানে সময় নাথাকে যে।
অ' হেৰি যে এই
আ কম অ' সময় পালেও মানে অকমান বহে আৰু শালত।
হেৰিত থাকে ন এই কি বুলি কয় দুখন দুখন শাল নহয় জানো তোমালোকৰ?
নহয় এখন হে
খনহে
উম এয়াং গামোচ গামোচা পহিলে গামোচা লগাইছো তাৰপিছত চাদৰ লগাম আৰু চাদৰ লগোৱাৰ পিছতে আকৌ
অহ অহ অ'।
অ'।
অ' তুমি হেৰি কৰি থাকিবা তেনেকে লগাই থাকিলে মোক খবৰটো দি থাকিবাচোন মো তেতিয়া দি থাকি শিকিব পাৰিম তেনেকৈ। এখন দুখন দীপ আৰু
আহ।
বাক এখনত গোটাই লৈ গৰমত লবলৈও ভাল আৰু মানে ইফালে ইফালে নামঘৰ চামঘৰ কে কেতিয়াবা যাবলগীয়া হলেও সেই বোৱা চাদৰখন লৈ যাবলৈ ভাল লাগে আকৌ এতিয়া ধৰা হেৰি ভাদ মাহ আহিয়ে আছে নহয়।
উ
মাজে পাতে যাব লাগিব
তেনেকে লাগিয়ে থাকে যে
লাগে
নিকামে গলে তেনে এতিয়া আকৌ ছোৱালী দুজনী ছোৱালী দুজনী আছে আছে যে সিহঁতকো লাগি
অ' লাগিব লাগিব তোমাক লাগিবই সেইবিলাক।
ভাল আও
অ ভালেহে তোমাৰ সেইটো হাতত এটা ইনকম হৈ আছে তুমি এ নিজেও নিজৰ কাৰণেও কিবা এটা পাইছা আৰু তুমি বিক্ৰী কৰি পেলাই কিবা এটা পইচাও পাইছা সেইটো তোমাৰ কিবা এটা হাত খৰচো ওলাই আছে তে ভালে কৈছা মানুহ এনেই থকাতকৈ ব্যস্ত হৈ থাকিব লাগে
উম সেইটো কাৰণে এয়া লগাই লৈছোঁ
ভালে কৈছা ভালে কৈছা আমাৰ মানে হেৰি বোৱা নহয় সেই যে মায়ে মানে এতিয়া বব নোৱাৰে আৰু আগতে বৈছিলে এতিয়া মানে কঁকালৰ বিষ বহি থাকিব নোৱাৰো যে সেইটো কাৰণে মানে হেই আছে বোৱা অলপ চলপ আছে কিন্তু মানে আকৌ হেৰি এই হলেও নাতে দেখোন মানুহক সেইটো কাৰণে মানে মই বোলো নাই দুখনমানান লৈ লওঁ তেনেকে পালে এনেও পালে মানে মই ৰখাই ৰখাই থৈ দিওঁ
অ
সেইটোৱে বাৰু হেৰি ঠিক আছে দিয়া ন ৰাখো এতিয়া
অ ৰাখা দিয়া